অ শুনিছো শুনিছো।
অ অ কি কৰি আছা?
এ আছো ৰবা এ ভাত বনাই আছো আজি ৰবিবাৰ ন। অ আজি ভাত বনা পালটো মৰ তাতে পৰিছে ভাত বনাই আছো।
অ অ খৰ পাতি ভাল?
ভাল ভাল ভাল ভাল। তোমাৰ তোমাৰ কি খবৰ এতিয়া, কি কৰি আছা?
মোৰো ভালে দিয়া, মই এনে আছো বৰ্তমান বহি আছো।
অ আজি বজাৰ জাৰ কৰিছা না নাই? বজাৰ চজাৰ কৰিলে নে নাই আজি?
অ বজাৰ কৰিলো বা ৰাতিপুৱা গৈছিলো বজাৰ কৰিব।
কি বজাৰ কৰিলা?
এনে চব্জিকে বজাৰ কৰিলো আলু, পিয়াজ। বিলাহী, জিকা। অ তুমি গৈছিলানে নাই বজাৰত?
মই গৈছিলো মই অলপ মাছ লৈ আহিলো বাকী চব্জি বজাৰ কৰিলো আলু, পিয়াজ এইবিলাক আৰু কিবা কিবি আছিল।
অ আজি মাছ খাবা নেকি?
অ এনে অলপ মাছ লৈ আহিছো ৰবা, এই সৰু মাছে ল খাওঁ।
অ পিছে ব্যস্ততো নাই এতিয়া?
ব্যস্ত নাই, কোৱাচোন কি কথা আছিল?
ব্যস্ত নাই যদি আমি এটা বিষয়ত কথা পাতো আহা।
বিষয়ত কি বিষয়ত কথা পাতিবা পিছে আহা।
আজি আমি জলবায়ু পৰিৱৰ্তনৰ ওপৰত কথা পাতো আহা যিহেতু জলবায়ু পৰিৱৰ্তন বৰ্তমান টাইমৰ বহুত এটা ডাঙৰ বিষয়।
উম হয় হয় আহা পাতো ভাল বিষয়ে এইটো।
উম।
উম।
এ দে ঠিকে আছে কৈ আছো পিছে তুমি পিছে তুমি কি বুলি ভবা জলবায়ু পৰিৱৰ্তন বুলিলে?
মই জলবায়ু পৰিৱৰ্তন বুলিলে ভাবো যে
মোৰ হিচাপত জলবায়ু পৰিৱৰ্তন মানে পৃথিৱীৰ জলবায়ু দীঘলীয়া সময় ধৰি হোৱা পৰিৱৰ্তন।
অ।
আৰু আজিকালি অত্যাধিক গৰম আৰু অস্বাভাৱিক বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগ আজি বেছিকে দেখা যায় ন
অ।
অ সেইকাৰণে মই ভাবো যে এইবিলাক বলবায়ু পৰিৱৰ্তনৰ কাৰণে হৈছে এই সমগ্ৰ এই সমস্য- থে সমগ্ৰ পৃথিৱীক প্ৰভাৱিত কৰিছে।
উম উ নিশ্চয় নিশ্চয় ঠিকেইে কৈছা তুমি।
এই বিষয়টোক আমি গুৰুত্ব সহকাৰে লোৱা উচিত আৰু এতিয়া আজিকালি।
অ নিশ্চয় নিশ্চয় নিশ্চয় লোৱা উচিত।
হয় হয় হয়।
উম।
পিছে জলবায়ু পৰিৱৰ্তন মূল কাৰণ কি বুলি ভাবা তুমি?
মোৰ মতে গছ কটা বায়ু প্ৰদূষণ আৰু কাৰখানা আৰু যান বাহনৰ ধোঁৱা ইয়াৰো এটা অন্যতম কাৰণ, ইয়াৰ ফলত জয় জলবায়ু পৰিৱৰ্তন উ দেখুওৱা দেখা যায়।
হয় হয়।
আৰু মানুহ ভৰ অসাৱধানতাও এটা সমস্যাই এই সমস্যাটো বৃদ্ধি কৰিব পাৰে।
হয় হয়।
সেয়েহে পৰিবেশ সুৰক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগে আৰু যিমান পাৰো আমি এগলাখন প্ৰদূষণ কৰিব নালাগে।
হয় হয় ঠিকে কৈছা।
পিছে তুমি কোৱাচোন জলবায়ু পৰিৱৰ্তনৰ ফলত কি কি সমস্যা হ'ব পাৰে আমাৰ?
মোৰ হিচাপত অতিমাত্ৰা গৰম আৰু বানপানী বা খৰাং আৰু ঘূৰ্ণী বতাহৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে।
অঁ।
আৰু কৃষি বা জীৱ জন্তু আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে।
অ নিশ্চয়।
সেইবাবে এই সমস্যাটো মানুহ উপেক্ষা কৰিব নালাগে উপেক্ষা কৰিব নালাগে।
নিশ্চয় নিশ্চয় নিশ্চয় নালাগে, ঠিকে কৈছা তুমি।
পিছে তুমি কোৱাচোন জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলে আমি আৰু কি কি কৰিব পাৰো?
হা অঁ মোৰ হিচাপত জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ হ'লে আমি বেছি বেছি গছ ৰুব লাগে। আৰু অযথা গছ কটাটো বন্ধ কৰিব লাগে।
হয়।
আৰু প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে আৰু প্লাষ্টিকৰ সলনি কাগজ হওক বা হা। কাগজ নহবা কাপোৰৰ আদিৰ বেগ ব্যৱহাৰ কৰিব লাগে। বা মোনা আৰু খন হা প্ৰদূষণটো হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগে যিমান পাৰোঁ সিমান। আৰু আমি যদি এনে সৰু সৰু অভ্যাসবোৰ গঢ়িও তুলো, এটা ডাঙৰ পৰিৱৰ্তন দেখা যাব।
হয়।
অঁ মই সেয়ে ভাবোঁ যে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলে আমি এইবোৰ কৰিব লাগে বুলি।
হয় হয় হয় ঠিকেই কৈছা।
পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰী সকলে এই ক্ষেত্ৰ তত কেনেকৈ সহায় কৰিব পাৰে?
মোৰ মতে ছাত্ৰ ছাত্ৰীসকলে গছ ৰুব পাৰে। আৰু চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব পাৰে।
অঁ।
আৰু তেওঁলোকে আনকো সচেতন কৰিব পাৰে
অঁ
আৰু আৰু দ তেওঁলোকে সৰুৰে পৰা এই ভাল অভ্যয়াস গঢ়ি তোলে বা তেতিয়া ভৱিষ্যতে ইয়াৰ ভাল ফল পোৱা যায় আৰু ব বুলি ভাবো আৰু মই
নিশ্চয় নিশ্চয় নিশ্চয় পোৱা যাব সেনেকৈ যদি ভাল এবাস কৰি তোলে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে ভাল অভ্যাস নিশ্চয় গঢ়ি তুলিব
হয় হয় হয়
অ
পিছে তুমি কোৱাচোন তোমাৰ মতে জলবায়ু পৰিৱৰ্তনে মানুহৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলায়
অ মোৰ হিচাপত জলবায়ু পৰিৱৰ্তনৰ বাবে অত্যাধিক গৰম অস্বাভাৱিক বৰষুণ ষুণ আৰু বানপানীৰ দৰে সমস্যাবোৰ বেছিকৈ বাঢ়ি বাঢ়া দেখা গৈছে
হয়
আৰু ইয়াৰ ফলত মানুহৰ স্বাস্থ্য কৃষি আৰু দৈনন্দিন জীৱনতো বহুত অসুবিধাৰ সৃষ্টি হৈছে
হয়
আৰু সেইবাবে মই সেই বিষয়টোত আমি গুৰুত্বৰভাৱে লোৱাটো উচিত বুলি মই ভাবোঁ
উম ঠিকে কৈছা
পিছে তুমি কোৱাচোন গছ গছনি ৰোৱাটো কিয় ইমান দৰকাৰ আমাৰ বৰ্তমানৰ বাবে
উম মোৰ মতে গছ গছনি যিহেতু বায়ু পৰিষ্কাৰ কৰি ৰাখে আৰু এই পৰিৱেশৰ লগত ভাৰসাম্ বজাই ৰাখে
অ
গল গছনি ৰোৱাটো দৰকাৰ আৰু আৰু লগতে এইখিনি অক্সিজেন দিয়ে আৰু আমাক গৰমো কিছুমান কমাই দিয়ে বৰ্তমানতো যিটো গৰম দিছে ত গৰমৰ পৰা পৰি ান পাববলৈ আমাৰ গছ গছনি বহুত সহায় কৰে
অ
অ দে যিমান পাতে গছ ৰোৱা উচিত আৰু গছ গছ ৰোৱাাতো বহুত দৰকাৰ হয় আানাৰ জীৱনত বৰ্তমান
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি বৰ্তমান টাইমত গছ চলোৱাটো একেবাৰেেই উচিত কাৰণ বহুত মানুহে গছবোৰ কাটি কেনে কাৰখানা বা ঘৰ আদি বনাইছে যাৰ ফলত ব যাৰ ফলত মানুহৰ উোশাহ লোৱা তাতে কষ্ট হৈছে আৰু জীৱ জন্তুসকলে ঘৰ হেৰুৱাইছে নিজৰ
হয় হয় হয়
উম স পিছে তুমি কোৱাচোন জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষকসকলে কৃষিৰ ক্ষেত্ৰত আৰু কি সমস্যা হ'ব পাৰে
মোৰ হিচাপত অনিয়মীয়া বৰষুণ আৰু খৰাং বা বানপানীৰ দৰে খেতিৰ ক্ষতিৰ খেতিৰ ক্ষতিও হ'ব পাৰে। বানপানীৰ বাবে খেতিৰ বহুত ক্ষতি হয়ে আমাৰ অসমত দেখাই পোৱা যায়।
অ
আৰু ইয়াৰ ফলত কৃষকসকলে লোকচানৰ সন্মুখীন হয়।
অ
এ পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো বহুত দৰকাৰ আৰু আজি-কালি।
নিশ্চয় নিশ্চয় পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়াটো একেবাৰে দৰকাৰ।
হয় পিছে তুমি কোৱাচো চোন দৈনন্দিন জীৱনত আমি কি কি সৰু পদক্ষেপ লব পাৰো এইবিলাকত
অ মই ভাবো যে আমি অযথা বিদ্যুৎ বা পানী অপচয় নক- কৰা কৰিব নালাগে। আৰু প্লাষ্টিক কম ব্যৱহাৰ কৰা আৰু যিমান পাৰো সিমান গছ ৰোৱাটো উচিত বুলি মই ভাবো আৰু এই সৰু সৰু অভ্যাসে পৰিৱেশ ৰক্ষা কৰাত আমাক সহায় কৰিব যিহেতু। ৰক আমি এইবোৰ কৰিব লাগে উম পিছে তুমিও কোৱাচোন তোমাৰ মতে সচেতনতা কিয় প্ৰয়োজন?
উম উ মোৰ হিচাপত বহু মানুহে এতিয়াও জলবায়ু পৰিৱৰ্তনৰ বিষয়ে ভালদৰে নাজানে।
অ
আৰু যদি সকলোৱে সচেতন হয় তেন্তে, পৰিৱেশ ৰক্ষাৰ বাবে হ অধিক আগবাঢ়ি আহিব আৰু তেওঁলোকে। বহুতে যিহেতু নাজানে তো তেওঁলোকে এইবিলাক গমো নাপায়।
অ
ত ইয়াৰ ফলত ভৱিষ্যতৰ বাবে এখন ভাল পৃথিৱী গঢ়ি তুলিব পাৰিম যদি তেওঁলোকক সচেতনতা আগবঢ়াও আমি।
অ', ঠিকেই কৈছা মই সেয়ে ভাবো।
হয় হয়
উম
ঠিকে পিছে আৰু তোমাৰ মতে জলবায়ু পৰিৱৰ্তন ৰোধত যুৱ সমাজে কি কৰিব পাৰে বুলি ভাবা?
মোৰ মতে জলবায়ু পৰিৱৰ্তনৰ ৰো ৰোধ কৰিবলৈ যুৱ সমাজে বেছি বেছি গছ ৰুব পাৰে। আৰু পৰিৱেশৰ বিষয়ে মানুহক সচেতন কৰিব পাৰে।
হয়
প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু প্লাষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো তেওঁলোকে আগভাগ লব পাৰে সেইয়ে মই ভাবো যে সৰু সৰু কামৰ পৰাই ডাঙৰ পৰিৱৰ্তন আৰম্ভ হয়। সেইবাবে যুম সমাজে যদি পৰিৱৰ্তনসমূহ কৰে তেনেহলে ভৱিষ্যতে আমাৰ আমাৰ যোনটো জালবায়ু সেইটো বহুত ভাল থাকিব। প্ৰদূষণ মুক্ত হ'ব অ'। পিছে তুমি কোৱাচোন জলবায়ু পৰিৱ- প্তনৰ ফলত জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পৰে, তুমি বুলি ভাবা?
মোৰ মতে জলবায়ু পৰিৱৰ্তনৰ বাবে জীৱ জন্তুৱে নিজৰ স্বাভাৱিক বাসস্থানটো হেৰাই যায়, এক ফাৰ্ষ্টতে।
অ'।
আৰু, খাদ্য আৰু পানীৰ অভাৱো হয় তেওঁলোকৰ।
অ'।
জলবায়ু পৰিৱৰ্তনৰ ফলত, পায় আৰু ইয়াৰ ফলত বহু বন্যপ্ৰাণী আজিকালি ধ্বংসই হোৱাৰ, বিলুপ্ত হোৱাৰ ভৰ কাষলৈ গৈছে এইবিলাক, ব ঘৰে আৰু ইয়াৰ ফলত, কিছুমান জীৱ প্ৰজাপি বিলুপ্ত হোৱাৰ আশংকাও থাকে আকৌ।
অ'।
সেইবাবে পৰিৱেশ সুৰক্ষাটো অতি দৰকাৰ। জলবায়ু পৰিৱৰ্তনৰ ফলত এইবিলাক বহুত প্ৰভাৱ পৰে আমাৰ জীৱ জন্তুৰ ওপৰত।
নিশ্চয় নিশ্চয় ঠিকেই কৈছা তুমি, জীৱ জন্তুৰ সময়ত জীৱ জন্তুৰ ওপৰত, পৰি জলবায়ু পৰিৱৰ্তনৰ ফলত বহুত প্ৰভাৱ পৰা দেখা গৈছে। আমি জলবায়ুতটো সদায় ভালদৰে ৰাহিব লাগে, আমি ধৰা গছ চচ সেগিলা কাটিব নালাগে, এইগিলা বেয়া কথা কাৰণ এইগিলা কাটিলে আমাৰ নিজৰতো, অসুবিধা লয় হয় কাৰণ গছে আমাক অক্সিজেন দিয়ে।
অ'।
আমাৰ পৰা কাৰ্বন ডাই অক্সাইড টো লয়, আৰু স আমাৰ টো হ'বই লগতে, আমাৰ হেৰি হ'ব জ জন্তুবোৰৰো নিজৰ বাসস্থান হেৰুৱাব।
হয় হয়।
এ তেতিয়াহ'লে সেইকাৰণে আমাৰ যুৱ সমাজ হ'ওক বা আমাৰ স্কুল আৰু বিদ্য়ালয়বোৰত এইবোৰৰ বিষয়ে, ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু চৰকাৰে ব্যৱস্থা লব লাগে, যে পৰিৱেশটো প্ৰদূষন কৰি কৰাৰ ওপৰত।
ঠিকেই কৈছা।
উম-উম, ঠিকে আছে। বাৰু ঠিকে আছে দিয়া, আজি তোমাৰ লগত কথা পাতি ভাল লাগিল।
উম, মোৰো ভাল লাগিল।
অ'।
দিয়া আৰু কথা পাতিম কেতিয়াবা।
অ', নিশ্চয়- নিশ্চয় ঠিকে আছে, আজিৰ কাৰণে ধন্যবাদ।
ধন্যবাদ ধন্যবাদ।